অ কি খবৰ তোমাৰ
অ', খবৰপ্ৰাপ্তি বাৰু ঠিকেই আছে বাৰু তোমাৰ খবৰ কোৱাচোন
মোৰো ভাল
অ এতিয়া কি কৰি আছিলানো
মই একো কৰা নাই এনেই মানে ঘৰৰ কাম কৰি আছিলো তুমি
মইো এতিয়া মানে এনেই মোবাইলত মানে অ', কিবা অৰ্ডাৰ দিম বুলি ভাবিছো মানে কালি পৰহিলে কৰ'বাত যামতটো তাৰ কাৰণে ধৰা চুইজাৰ একযোৰ চাম বুলি ভাবিছো তাকেই মানে মোবাইলতে চাই আছো মানে বজাৰ যাবলৈ তেনেকে মানে সময়তটো নাই
অ তুমি অনলাইন শ্বপিং কৰা আৰম্ভ কৰিলা নেকি
অনলাইন শ্বপিং অ হ'ল মোৰ কেইবাৰ দনো মানে এইটো তোমাৰ সহজতে আহি যায় যে বস্তুবোৰ ঘৰলৈকে দিব আহে তাৰপিছত তোমাৰ ইয়াতে তোমাৰ কি হয় যে বহুত ধৰণৰ ব্ৰেণ্ড তুমি ইয়াতে কম দামতে পাই যায় ত সেইকাৰণে ভাল লাগে আৰু বহুত বেলেগ বে বেলেগ ধৰণৰ ডিজাইনৰ ধৰা কাপোৰ পালা বা বহুত বস্তু মানে পাই আৰু সেইকাৰণে ভাল লাগে যেনেকে অনলাইন কৰিবলে আৰু তোমাৰ কি হয় যে বজাৰো যাব নালাগে তেনেকে মানে যদি তোমাৰ সময় ইমান এটা নাথাকে তেতিয়াহ'লে অনলাইন শ্বপিং কৰিব পাৰা আৰু
অ ময়ো কৰো মাজে সময়ে যেতিয়া মানে সময় নাথাকে তেতিয়া ময়ো অনলাইনত গ'লোঁ
অ', এনে তুমি অনলাইনৰ পৰা কি, কি কিনিছ কিনিলা আজিলৈকে
মই অনলাইনৰ পৰা আজি লৈ মই বেছি কৈ মানে ঘৰত সজোৱা বস্তু আৰু কাপোৰে কিনো তুমি কি, কি কিনা?
মই মানে তেনেকে জোতা হওক বা কাপোৰ কানি হওক বা অলংকাৰ বা তেনেকেই কিনো মানে এবাৰ মানে মই মোবাইলত মই মানে অৰ্ডাৰ দিছিলোঁ কিন্তু হেই মোবাইলটো মানে ৰিয়েল মোবাইলটো নাহিলে, প্লাষ্টিকৰ মোবাইল এটা আহিছে। তাৰপিছত মানে ৰিটাৰ্ণ কৰিবলৈ বহুত অসুবিধা হৈছে মানে এপে ভালকে মানে তোমাৰ ৰেচপন্ঞ্চ নকৰে ত তেনেকুৱা ধৰণৰ ক্ষেত্ৰত মানে বহুত খিনি সমস্যা সৃষ্টি হয়
ত' অনলাইনৰ বহুত অনলাইন শ্বপিং কৰা তোমাৰ বহুতখিনি সুবিধা আছে বুলি ভাবো মই কিন্তু তেনেকে ধৰা অসুবিধা আছে
অ এইটো তুমি ঠিকে কৈছা সুবিধাৰ লগত অসুবিধাও আছে ময়ো এনেকুৱা ধৰণৰ কিছুমান অসুবিধা পাইছো মানে আহ মানে যোনটো মই চাইছিলো ফটো সেইটো নাহিলে বেলেগ আহিলে
উম, উম আৰু কেতিয়াবা কি অ', অ', কোৱা, কোৱা অ' কেতিয়াবা কি হয় তুমি কেতিয়াবা কি হয় তোমাৰ ৰিটাৰ্ণ ৰিটাৰ্ণ যিটো পলিচি তাতে লিখা থাকে তেনেকুৱা ধৰণৰ নহয় তাৰে তোমাৰ তেওঁলোকৰ কৰ্মচাৰীবোৰৰ যিটো সেৱা সেইটো মই ভাল নাপাওঁ কেতিয়াবা ধৰা তেওঁলোকে ৰুদলি আহ ব্যৱহাৰ কৰে আৰু ধৰা ৰিটাৰ্ণ ক্ষেত্ৰতটো তেনেকুৱাই হয়। সেইকাৰণে বহু ক্ষেত্ৰত মানে সমস্যাৰ সৃষ্টি হয় অনলাইন শ্বপিঙত
অ এইটো ঠিকেই কৈছা উম কোৱা
তুমি তেনেকে কিছু সমস্যা সৃষ্টি মানে সমস্যা দেখা পাই
অ', মই পাইছো মানে মই এবাৰ এটা কাপোৰ অৰ্ডাৰ দিছিলো সেইটো মানে যোনটো দেখাইছিলে ধুনীয়া আছিলে ত আহিলে মানে অলপমান বেয়া আহিলে ফটা আহিছিলে পিছত মই ৰিটাৰ্ণ কৰিম বুলি ভাবিছো, ৰিটাৰ্ণ নহয়। আৰু যদিও হৈছে বহুত বেছি মানেলোক মেজ লৰ ক তাৰপিছত তেওঁলোকে লৈছে কিন্তু আৰু তাতে উ, মানে ফাইন লগাইছে মানে পইচা কাটিছে অলপমান তটো বহুত বেছি সমস্যা হয় কেতিয়াবা
তাকেই তাকেই মানে সুবিধাতটো তোমাৰ ধঢেৰ আছে ক'ব গ'লে কিন্তু অসুবিধাও আছে তেনেকে অ', সুবিধাৰ ক্ষেত্ৰত এইটোয়ে আৰু যেতিয়া আমি মানে ব্যস্ত হৈ থাকো ধৰা বজাৰ যাবলৈ ইচ্ছা নকৰে এতিয়াতো বাৰু অনলাইন শ্বপিঙে ভাল হয় দিয়াচোন আৰু এতিয়া ধৰা পূজালৈ বহুত দিন আছে আমাৰ এতিয়া দূৰ্গা পূজা বা তেনেকুৱা ধৰণৰ পুজাবোৰলে। বহুত দিন আছে তাৰ কাৰণে আমি এতিযা বজাৰ তো নাযাওঁ। বহুত ধৰণৰ ডিজাইনৰ কাপোৰ ধৰা আছে। ত' তাৰে পৰা অৰ্ডাৰ দিম মানে, সময় লয়। সময়তটো লওক বাৰু যিহেতু পূজাৰ কাৰণেও তোমাৰ সময় আছে। ত' তেতিয়া মানে অনলাইন শ্বপিংটো ভাল হৈ যায় আৰু যিহেতু। দামটো মানে তুলনামূলক ভাৱে বজাৰৰ তুলনাত অনলাইন শ্বপিঙত কম, হয়, ত সেইকাৰণে বহু পৰিমাণে মানে, ভাল বুলি ক'ব পাৰি আৰু অনলাইন শ্বপিংটো,
অ' সেইটো ঠিকেই গৈছে মানে বহুত সুবিধা অ' যিহেতু আমি বহুত সময়, কাম লাগে ন, আৰু যাবও নালাগে সময়ো বাচি যায়, ঘৰতে দি যায়। সেইটো সুবিধা আছে, কিন্তু মানে বজাৰত গৈ আমি যেতিয়া কাপোৰ এটা লও, চাও, সেইটো যোনটো মানে আনন্দ সেইটো। অনলাইন শ্বপিঙত কিন্তু নাপাওঁ।
অ-অ, সেই-সেইটো সেইটোৱে ক'ব খুজিছিলো অ' অনলাইন শ্বপিঙত আমি উম, বজাৰ কৰোতে সেইখিনি আনন্দ সেইটো অনুভৱ নকৰো যি এইটো মানে তোমাৰ ধৰা, বজাৰলৈ গৈ কিনে কৰ, তাৰে তাতে থকা ধৰা ৰেষ্টুৰেন্টবোৰত খাদ্যয়বোৰ খাওঁ বা তেনেকে ধৰণৰ দৃশ্যয়বোৰ চাই-চাই আহো ধৰা এতিয়া ফেঞ্চি বজাৰতে গ'লো। তাৰে কাষত থকা নদীৰ দৃশ্যতো চাব পাৰি, বা তেনেকে ধৰণৰ বহুত খিনি বস্তু হয়তো আমি বজাৰ যদি ফিজিকেলি যাওঁ বা তেনেকে ধৰণে যদি যাওঁ তেতিয়াহলে, চাব পাৰি, কিন্তু এ অনলাইন শ্বপিঙত সেইবোৰ মানে দৃশৰ অনুভৱ নহয়। এতিয়া তুমি কি কি, এপ এপৰ পৰা অনলাইন শ্বপিং কৰা?
মই এনেকুৱা বহুত এপ আছে মানে সকলো এপতে বেলেগ বেলেগ বস্তু থাকেতটো যোনটো পচন্দ হয়। মই যেনেকুৱা ফ্লিপকাৰ্ট ইউজ কৰোঁ আৰু মিট্ৰা ইউজ কৰোঁ। এই দুটা মোক বহুত বেছি ভাল, লাগে মানে তেওঁলোকৰ চাৰ্ভিচটো ভাল। এমি কি-কি ইউজ কৰা অনলাইন শ্বপিংৰ কাৰণে?
মই তোমাৰ হেৰি নাইকা ইউজ কৰো, নাইকাৰ মানে প্ৰডাক্ বোৰ মানে ভাল হয় তোমাৰ মানে কোৱালিটিটো ভাল হয়। অৰিজিনাল প্ৰডাক্ট বোৰ আহে, মানে কিছুমান এপত চাব সোণ। মানে প্ৰডাক্টটো সিমান এটা ভাল নহয়। ত' সেইকাৰণে মই এইটো নাইকিটো চৰি নাইকা ইউজ কৰো তাৰপিছত। ছত তোমাৰ এইটো ফ্লিপকাৰ্ট, ফ্লিপকাৰ্টটো কাপোৰৰ কাৰণে ইউজ কৰো। তাৰপিছত আৰু কিছুমান ধৰা, এপ আছে যৰ পৰা মই কিতাপ-চিতাপ কিনিব পাৰো তেনেকুৱা ধৰণৰ, এপ কিছুমান মানে মই ইউজ কৰো আৰু, আৰু বাকী তোমাৰ বেলেগ এপো ইউজ কৰিছিলো কিন্তু সিমান এটা মানে মই ভাল নাপাওঁ। ভাল প্ৰডাক্টবোৰ মানে ভ, ভাল নাহে, তাৰপিছত তোমাৰ ধৰা চাৰ্ভিচ বোৰো ইমান এটা ভাল নহয়, তেওঁলোকৰ। ৰ আৰু ৰিটাৰ্ণ কৰিব খুজিলেটো গ'ম পাবাই আৰু চাৰ্ভিচ যদি ভাল নহয়। ৰিটাৰ্ণ কৰিব খুজিলেও তেনেকে মানে সময়মতে ৰিটাৰ্ণটো নহয়। বা তেওঁলোকে তেনেকে ৰেচপন্ঞ্চ এটা মানে দিব নোখোজে সেইটো কাৰণে মই ভাল নাপাওঁ মানে চব যি ট এপ মানে তেনেকে ভাল নাপাওঁ
উম তুমি ঠিকে কৈছা কিছুমান এপত কি হয় মানে ফ্ৰড হয় তেওঁলোকে যোনটো অৰিজিনেল যোনটো প্ৰডাক্টটো থাকে সেইটো নি দিয়ে বেলেগ দি দিয়ে সেইকাৰণে আমাৰ বহুত অসুবিধা হয় যেনেকুৱা আমি মানে মুখত এনেকোৱা কৰিম ফেচওৱাছ এইবিলাক কিছুমান আমাৰ নাই কিয়াতো বহুত বেছি মানে অৰিজনেল আহে মাজে মাজে কিন্তু বেলেগ এপ বিলাকত এনে পুৰা দুপলিকেত আহি যায় তেতিয়া আমাৰ কি হয় ইচকিনৰ প্ৰব্লেম হয় যোনে দুবলিকেত আনি নকয় সেইকাৰণে এইটো এটা যদি আমি বজাৰত বা আমি যদি উ বজাৰত গৈ যদি আমি লওঁ বস্তুটো তেতিয়া আমি কিবা অৰিজিনেলটো পাওঁ ভালকে চাই চিনটি আমি লৈ আনিব পাৰোঁ
উ উম এইটো এই বহুত এটা সঠিক কথা কৈছা তুমি যে চব এপতে মানে হৰিজিনেলটো নাহে তোমাৰ। ত অকল নাইকাটো কেতিয়াবা কেতিয়াবা কিন্তু মই পাইছো আৰু। মানে এপটো যদিও ভাল হয় তোমাৰ কিন্তু কেতিয়াবা কেতি বা আহি যায় মানে ডুপ্লিকেট প্ৰডাক্ট। কিন্তু বজাৰৰ ক্ষেত্ৰত তেনেকুৱা নহয়, বজাৰৰ পৰা আমি অৰিজিনেল প্ৰডাক্টটোৱে আনিব পাৰো আৰু বহুত মানে কোৱালিটিটো তোমাৰ ভা ভাল থাকে আৰু স্কিনৰ ক্ষেত্ৰতো মই ভাবো যে অ অনলাইন শ্বপিং কৰাতকে বজাৰ গৈ কিনে তেনেকেই আনিলেই ভাল হ'ব কাৰণ স্কিনৰ লগতো আমি হেৰি কৰিব নোৱাৰো ন, ৰিস্ক লব নোৱাৰো আমি অনলাইনৰ পৰা আনি কিনে। তেনেকে মোৰ আগতে হৈছে মানে বহুত অ তোমাৰ ধৰা অনলাইন শ্বপিং কৰিছো অ স্ কেয়াৰ প্ৰড্ তাৰপিছত গোট মুখখনতে মানে মুখমণ্ডলতে মানে তোমাৰ কিবা কিবি হৈ গৈছে মানে দাগ হৈছে আৰু তেনেকে পিম্পল চিম্পল হৈ গৈছে বাৰ্ণ আউট হৈ গৈছে মানে গোটেই মুখখনে। ত' সেইবোৰ মানে বহুত ৰিস্কৰ বস্তু হয়। ত' তেনেকুৱা ধৰণৰ বস্তুবোৰৰ পৰা আমি অলপমান সাৱধান থকাাতটো মানে দৰকাৰ বুলি বুলি মই ভাবো
অঁ। তুমি ঠিকে কৈছা মোৰো এবাৰ সেনেকুৱা হৈছিলে মানে মই ইন্টাৰনেটত দেখি চাইছিলোঁ এটা প্ৰডাক্ট তেওঁলোকে এডভাতাইজ কৰি আছিলে যে বহুত ভাল হয় মই তেওঁলোকৰ এপটোৰ পৰা ললো, লোৱাৰ পিছত মই যেতিয়া লগালো তে এতিয়া মানে মোৰ অ স্কিনত এইটো ভালকে নালাগিলে চুট নকৰিলে তেতিয়া স্কিনৰ প্ৰব্লেম বিলাক আ মানে আকৌ ষ্টাৰ্ট হৈ গল। সেইকাৰণে মানে অনলাইন শ্বপিংটো মানে কিছুমান ক্ষেত্ৰত বেয়া আকৌ কিছুমান ক্ষেত্ৰত ভালো আছে দিয়াচোন যিহেতু আমি এতিয়া আহ মানে পঢ়া শুনা কৰি আছো ইমান সময় নাপাওঁ বজাৰত যাব।
হম্ হম্ অনলাইন শ্বপিংটোত তোমাৰ বহু ক্ষেত্ৰত মানে কামতো আহিছিল ধৰা যেতিয়া আ কভিডৰ টাইম হৈছিল, তেতিয়াতো মানুহে বাহিৰত ওলাই যায় ওলাই যাবই নোৱাৰে, তেতিয়া মানে বহুত খিনি সুবিধা তোমাৰ অনলাইন শ্বপিঙৰ পৰাই আমি পাইছিলোঁ। এতিয়া ঘৰৰ বজাৰে হওক বা কাপোৰ কানিয়ে হওক বা যিকোনো বস্তু আমি তেতিয়া মানে অনলাইন শ্বপিং কৰিছিলো, এতিয়াও ধৰা তেনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতি আহি যায় ধৰা ঘৰৰ পৰা ওলাব নোৱাৰি, বহুত মানে একজাম প্ৰেচাৰ থাকে ত' তেনে ক্ষেত্ৰত আমি অনলাইন শ্বপিং কৰাটো একেবাৰে সঠিক বুলি মই ভাবো আৰু, আমাৰ সময়টোও বাচি গল, আমি যিটো বস্তু বিচাৰো সেই বস্তুটোও পালোঁ। ত' সেই ক্ষেত্ৰত মানে অনলাইন শ্বপিংটো তোমাৰ মানে বহুত সুবিধাজনক আৰু বহুত মানে ভাল হয় বুলি ক'ব পাৰি।
অ' থিকে কৈছা তুমি কি মই বিশেষকে ইমান মানে বেয়া পোৱা নাই অনলাইন শ্বপিংত। মোৰো ভালে আছিলে মই আহ, মানে কেতিয়াবা এনেকুৱা ফ্ৰড হৈ যায় কিন্তু সাধাৰণতে নহয় মানে। সাধাৰণতে ভালে আহে বস্তুবিলাক আৰু কম দামতে, হয় যায়, কিন্তু আমাৰ বজাৰত গলে অলপমান দাম লয়। কিন্তু অনলাইন শ্বপিং কৰিলে আমাৰ অলপমান কমতে হৈ যায়।
অ অ, দিয়া তোমাৰ লগত অনলাইন শ্বপিং কৰি শ্বপিং কৰাৰ কথা পাতি বহুত ভাল, লাগিলে।
অ' মোৰো ভাল লাগিলে বহুত কথা জানিব পাৰিলো তোমাৰ পৰা। আবোৰ আনন্ত পালোঁ আৰু
অকে,